হেল্লো' অহ।
কি কৰি আছা?
মই আছো ৰবা ভাত খালোঁ, এতিয়া বাগৰি আছোঁ। তুমি কি কৰি আছা?
মইও এনেই আছোঁ। এই তোমাৰ ভৱিষ্যতৰ ভা-ভাৰতখনৰ কথাই অলপ ভাবি আছোঁ ৰবা।
অ' হয় নেকি এই বিষয়টো বৰ আকৰ্ষণীয় কিন্তু, ভাৰত দু দ্ৰুটগতিত আগবাঢ়িছে গম পাইছা নে?
ইয়াৰ ভৱিষ্যতো যথেষ্ট আশাব্যঞ্জক বুলি মোৰ বিশ্বাস আৰু আৰু আগবাঢ়িব। আমি যেতিয়া আছিলোঁ আ তুমি নিজে ভাবা আমি যেতিয়া সৰু আছিলোঁ আমাৰ সময়ত কেনেকুৱা আছিলে? আৰু তাৰপাছত এতিয়া ডাঙৰ হৈছো আমাৰ এইখিনি সময়ত কিমান আহিছে। আৰু তাৰপিছত আৰু কিমান কি তোমাৰ মানে আপডেট হ'ব আৰু ঠিক নাই।
তাকেই অ, একদম ঠিক কথাই কৈছা তুমি জানানে? আজিৰ ভাৰতৰ আজিৰ ভাৰত বিজ্ঞান প্ৰযুক্তি শিক্ষা চিকিৎসা, কৃষি আৰু মহাকাশ গৱেষণাত বিশ্বৰ আগশাৰী দেশৰ ভিতৰত তোমাৰ প্ৰতিযো প্ৰতি প্ৰতিযোগিতা কৰি আছে, গম পোৱা নে এইবো এইবোৰ কথা?
উম, যদি এই উন্নয়নৰ ধাৰা অব্যাহত থাকে নহয় তেন্তে অহা কেইবছৰৰ ভিতৰতে ভাৰত বিশ্বৰ অন্যয়তম শক্তিশালী আৰু উন্নত দেশ হিচাপে পৰিচিত হ'ব।
ভালেই হ'ব অ, ভালে লাগিব তেতিয়া নিজৰ এইবোৰ এনেকুৱা ভাল লাগে। আৰু তোমাৰ চাবাচোন মোৰ মতে মানে ভৱিষ্যতৰ ভাৰত তোমাৰ ডিজিটেল আত্মনিৰ্ভৰ আৰু উদ উদ্ভাৱ উদ্ভাৱীন চিন্তাৰে তোমাৰ সমৃদ্ধ ভাৰত।
আৰু তোমাৰ কিত কৃত্ৰিম তোমাৰ বুদ্ধিমত্তা, ৰবটিক আৰু আধুনিক প্ৰযুক্তিয়ে বহু কাম-কাজ তোমাৰ সহজ কৰি তুলিব।
উম, একদম ঠিক কৈছা তুমি। শিক্ষা ব্যবস্থাটো ডাঙৰ পৰিৱৰ্তন আহিব। অনলাইন শিক্ষা, স্মাৰ্ট ক্লাছৰুম, ভাৰ্চুুৱেল লেব। আধুনিক শিক্ষণ পদ্ধতিয়ে, শিক্ষাৰ মান অধিক উন্নত কৰিব। হেল্ল,
চিকিৎসা ক্ষেত্ৰতো তোমাৰ নতুন, নতুন প্ৰযুক্তি ব্যৱহাৰ হ'ব। বহুত জটিল ৰোগৰ, চিকিৎসা সহজ হ'ব। আৰু তোমাৰ দূৰৱৰ্তী অঞ্চলৰ লোকেও তোমাৰ উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব। ভালেই হ'ব অ, তেতিয়া।
উম, আৰু তোমাৰ কৃষি ক্ষেত্ৰতো, বৈপ্লৱিক পৰিৱৰ্তন আহিব। স্মাৰ্ট কৃষি, ড্ৰোন আধুনিক যন্ত্ৰ পাতি আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিয়ে উৎপাদন বহু গুণ বৃদ্ধি কৰিব, গম পাইছা?
অ, আৰু তোমাৰ ভাৰতৰ যুৱ সমাজে দেশৰ আ আটাইতকৈ ডাঙৰ শক্তি, যদি তেওঁলোকে যদি সঠিক শিক্ষা দক্ষতা আৰু কৰ্ম সংস্থাপনৰ সুবিধা পায়, তেন্তে দেশ অধিক শক্তিশালী হ'ব। আৰু সেইমতে তেওঁলোকে কষ্ট কৰিবও লাগিব।
উম, ময়ো সেই কথাই ভাবো। যুৱ সমাজে কেবল চাকৰিৰ পিছত নুঘুৰি, উদ্যোগপতি হিচাপেওতো আগবাঢ়িব লাগে। তেতিয়া নতুন, নতুন কৰ্ম সংস্থাপনৰ সৃষ্টি হ'ব।
একদম ঠিক কথা কৈছা এইটো, মই এইটো কথাই ভাবো। আৰু তোমাৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰ ক্ষেত্ৰত, ভাৰত ইতিমধ্যে তোমাৰ বিশ্ববাসীৰ প্ৰশংসা লাভ কৰিছে। ভৱিষ্যতে তোমাৰ চন্দ্ৰ, মংগল। আন গ্ৰহসমূহলৈ অধিক গৱেষণা অভিযান চলোৱা হ'ব।
আৰু তোমাৰ পৰিৱেশ সংৰক্ষণো, সমানে গুৰুত্বপূৰ্ণ জানা। সেউজ শক্তি, সৌৰ শক্তি, বায়ু শক্তি। আৰু পৰিস্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিলে। উন্নয়ন আৰু পৰিৱেশৰ দুয়োটাই সুৰক্ষিত থাকিব কিন্তু।
একদম ঠিক কথা কৈছা। তোমাৰ উন্নয়নৰ লগতে তোমাৰ গছ-গছনি। ৰক্ষা, পিছত নদীৰ সংৰক্ষণ। আৰু তোমাৰ দুখন নিয়ন্ত্ৰণ কৰাটোও, নাগৰিক হিচাপে আমাৰ দায়িত্ব।
উম, ভৱিষ্যতৰ ভাৰতত নাৰীসকলেও, সকলো ক্ষেত্ৰতে সমানে নেতৃত্ব দিব। চাবা। শিক্ষা, বিজ্ঞান ৰাজনীতি ব্যৱসায় ক্ৰীড়া আৰু প্ৰশাসনত তেওঁলোকৰ অৱদান অধিক বৃদ্ধি পাব।
একদম ঠিক কথা কৈছা দেই। আৰু সমাজত যদি সমতা, ভাতৃত্ববোধ আৰু প পাৰস্পৰিক সন্মান বৃদ্ধি পায় তেন্তে ভাৰত অধিক শক্তিশালী আৰু ঐক্যবদ্ধ দেশ হিচাপে গঢ় লৈ উঠিব।
ইয়াৰ বাবে দুৰ্নীতি অহিংসা দৰিদ্ৰতা আৰু বেকাৰত্বৰ দৰে সমস্যাকো হ্ৰাস কৰিব লাগিব।
অ লাগিবতো আৰু তোমাৰ চৰকাৰৰ লগতে প্ৰতিজন নাগৰিক কেও নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব লাগিব দেশ গঢ়াৰ কাম কেৱল চৰকাৰৰ নহয়। তো আমাৰ সকলোৰে হয়
ভৱিষ্যতৰ ভাৰত কেৱল অৰ্থনৈতিক ভাৱে শক্তিশালী নহয় নৈতিক মূল্যবোধ মানৱতা আৰু শান্তিৰ ক্ষেত্ৰতো বিশ্বৰ বাবে আদৰ্শ হব বুলি মই আশা কৰো।
সঁচাকৈ আমাৰ দেশৰ সংস্কৃতি ঐতি হ্য আৰু বৈচিত্ৰ বিশ্বত অনন্য এই সম্পদসমূহ সংৰক্ষণ কৰি আধুনিকতাৰ সৈতে খোজ মিলাই আগবাঢ়িব লাগিব।
মোৰ বিশ্বাস জনা আমি যদি ঐক্য পৰিশ্ৰম স ততা আৰু দেশ প্ৰেমেৰে কাম কৰো তেনে ভৱিষ্যতৰ ভাৰত বিকশিত ভাৰত হিচাপে সমগ্ৰ বিশ্বত এক নতুন পৰিচয় মানে গঢ়ি তুলিব বুলি ভাবিছো আৰু।
একেবাৰে সঁচা
উম বানান আনচি আন এই কথাটোকে কৈছে নেকি।
তাকে আৰু।
মোৰ কথা কৈছে নেকি কিবা?
আমাৰ তোমাৰ নিজৰ কৰ্ম নিজৰ কৰ্তব্য নিষ্ঠাৰে যদি আমি পালন কৰি এখন উন্নত শ ক্তিশালী আৰু স্বচ্ছ আৰু সমৃদ্ধ ভাৰত গঢ়াত যদি নিজৰ সামৰ্থ্য অনুসৰি অৱদান আগবঢ়াম বুলি ভাবো।
উম সঁচাকে আমি সকলোৱে মিলি কাম কৰিলে ভৱিষ্যতৰ ভাৰত এখন সুখী সমৃদ্ধ বৈজ্ঞানিক চিন্তাৰে আগবঢ়া আৰু বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব কি কোৱা
অ একদম ঠিক কথাই কৈছা তুমি।
উম আৰু কি কৰিছা ভাত চাত খালানে?
ভাত পানী খালো। তোমাৰ এইবোৰ কথাই ভাবি আছো তোমাৰ ভৱিষ্যতৰ ভাৰত কি হব কি নাই যিটো গতিত বাঢ়িছে তোমাৰ ব এইবোৰ
তাকেতো আমিয়ে আৰু ঐক্য পৰিশ্ৰম কৰি পেলাই আৰু তোমাৰ উ মানে বিকাশ কৰিব লাগিব আৰু ভাৰতখন আমি সমগ্ৰ বিশ্বত নতুন পৰিচয় দিবলৈ
তাকে কলে তোমাৰ কষ্ট কৰিব লাগিব।
উম। যদি এই উন্নয়নৰ ধাৰা মানে অব্যাহত থাকে ন। তেন্তে অহা কেইবছৰৰ ভিতৰতে তোমাৰ ভাৰত মানে ভাৰত মানে তোমাৰ গোটেই যিমান আমাৰ কানট্ৰি আছে চবতকৈ এতিয়াও বহুত খিনি হৈছে। এতিয়াও তোমাৰ চাবাচোন আহ' মানে আমাৰ ভাৰতৰ ক্ষেত্ৰত পাকিস্তান এতিয়াও কিমান পিছ পৰি আছে সকলো ক্ষেত্ৰতে। কিমান পিছ পৰি আছে আমি হাহো পাকিস্তানৰ ওপৰত। কাৰণ কি আমাৰ ভাৰতখন যিটো প্ৰকাৰে তোমাৰ মানে সলনি হ'ব ধৰিছে ন, তোমাৰ এতিয়া তুমি ভাৰত বাদ দিয়া না আমাৰ অসমখনৰ কথাই ভাবা।
কিমান সলনি হৈ গৈছে আমাৰ। যেতিয়াৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ হেৰি মুখ্যমন্ত্ৰী হৈছে আৰু। তেতিয়াৰ পৰা তুমি চোৱা কিমান খিনি সলনি হৈছে। এনেকে প্ৰত্যেকখন ৰাজ্যৰে এজন এজন মানে যদি আহ' ভাল মানে মুখ্যমন্ত্ৰীয়ে যদি নিজৰ এ মানে ৰাজ্যসমূহ ডেভলপ কৰে। তেনেকে তোমাৰ তে ভাৰতখন কিমান তোমাৰ সলনি হৈ যাব। তুমি ভাবা?
তাকেই!
আৰু তোমাৰ কি চিন্তা ধাৰা ভাৰতবৰ্ষৰ মানে তোমাৰ সলনি হোৱাৰ ভৱিষ্যতৰ ভাৰত ভাৰত আৰু কি কি হব লাগে তোমাৰ মতে?
কি কৈছা?
ভৱিষ্যতৰ ভাৰতখন
তোমাৰ হেৰি মানে তুমি কি ভাবা যে আৰু কি কি সলনি হ'ব লাগে ভৱিষ্যতৰ ভাৰতত?
কি হ'ব আৰু তোমাৰ
শিক্ষাৰ ক্ষেত্ৰতে কোৱা বা কলেজতটো আজিকালি অ' আজিকালি কলেজ সমূহত চোৱা। আহ' অকল যে তুমি এই-এইবোৰ ছাইডৰ পৰাই যে তুমি ভাবিবা তেনেকুৱাও নহয়। শিক্ষাৰ ক্ষেত্ৰতোটো তোমাৰ অ' মানে মই ক'লোয়ে বাৰু কিমান মানে পৰিৱৰ্তন আহিব। অনলাইন শি শিক্ষাটো আমাৰ আৰম্ভ হ'লেই।
স্মাৰ্ট ক্লাছ, ক্লাছৰুম এইবোৰে আৰু। বা মানে সেইখিনিটো মই ক'লোয়ে যেনিবা তোমাক। তাৰপাছ তথাপিও আৰু আজিকালিতো তোমাৰ শিক্ষাটো ডিজিটেল মানে উম' হেৰি হয় ন, আগতে ধৰা আমি বৰ্ডত লিখিছিলো। আজিকালি তোমাৰ ডিজিটেল এনেকুৱা স্ক্ৰিণত প্ৰজেক্ট হিচাপে মানে পঢ়ুৱাই, শিকুৱাই আৰু আজিকালি সৰু সৰু ল'ৰা-ছোৱালী বিলাকক চাবানা, আমি আমাৰ সময়ত এ ফৰ এপল বি ফৰ বল তেনেকেই শিকি থাকিলো। কিন্তু আজিকালি বাচ্ছাবিলাকে তোমাৰ অনলাইনত, যিটো সময়ত আমি এ ফৰ এপল শিকিছো সিহঁতে আজিকালি তোমাৰ মোবাইলত ইউটিউব ওলাই ইউটিউবত কি লিখিব সেই পৰ্যন্ত জানে, আমি তোমাৰ ক্লাছ ওৱান টোলৈকে অকল মানে তোমাৰ লিখিবই নাজানো, এপলৰ স্পেলিঙে লিখিব নাজানো ইমানেই গাধা আছিলো।
উম।
এতিয়া তোমাৰ ল'ৰা-ছোৱালী বহুত এডভান্স হৈ গৈছে। আৰু সব ডিজিটেল হৈ যাব তাহঁতৰ টাইমতলৈকে।
হুম।
আৰু তো আছে।
হুম। আৰু আজিকালি তোমাৰ স্মাৰ্ট ফোন হোৱা কাৰণে ধৰা আমিও আমিও কিমান মানে আপডেট হৈছো লেপটপবোৰ তোমাৰ স্মাৰ্ট হৈছে। তাৰ কাৰণে আমাৰ একছুৱালী আমাৰ স্মাৰ্ট হৈছে আৰু কিন্তু মানুহবোৰৰ কষ্ট টও কমি গৈছে।
একদম ঠিক কথাই কৈছা।
উম।
দিয়া পিছে, ভাল লাগিল ৰাখিছো এতিয়া ফোনটো।
অকে, ঠিক আছে দিয়া, লগ কৰিবা কোনবা দিনা।
অ নিশ্চয়।
অকে ঠিক আছে দিয়া, বাই বাই।
বাই বাই।